হেল্ল' উম কোৱা।
কি কৰি আছা।
আহ পঢ়া টেবুলত বহি আছো তুমি।
ময়ো অনলাইনত ক্লাছ কৰি আছিলো।
উম' কি ক্লাছ কৰিলা।
অহ হেৰি কি কয়। বাৰ্বেল ৰিজনিং কৰিলো, তাৰপিছত ইংলি ইংলিছৰ কৰিলো, ইংলিছ এৰছ বুলি সেইটো কৰিলো।
অ' হয় নেকি।
তুমিওতো অনলাইনত ক্লাছ কৰা পিছত আজি কৰিছ নে নাই।
আজি বৰ্তমানলৈকে কৰা নাই, কৰিম বুলি ভাবি আছো। ধৰা আধা ঘণ্টাৰ ব্ৰেক ললো পিছত আহ কৰিম
কেতিয়া কৰিবা
ধৰা নটাৰ পৰা কৰিম ইউজুৱেলি মই নটাৰ পৰাই কৰো তুমি আৰু কৰিবানে নে
মই আৰু কৰিম তিনটা ক্লাছ জমা হৈ আছে যে এইকেইটা কৰিব লাগিব নহলে ডেইলি ডেইলি আহিয়ে থাকে ন পিছত সেইবিলাক জমা হৈ যাব
িকছে তুমি কিবা সু সুধিব খুজিছিলা কোৱাত
অক পিছত কিমান খিনি অলপ নলেজ হৈছে নে কেনেকুৱা আহিব ইউ পি এছ চি কেনেকুৱা টাইপৰ কি
উম বেচিক খিনিতো আগৰ পৰাই ক্লিয়াৰ আছিলে মোৰ মানে চিলেবাছ ত পিছত কেনেকুৱা পেটাৰ্ণ বিলাক কাৰণ মই আগতে কৈছিলো মান অলপ টাফ আহিব ব এবাৰ মানে যোনবিলাক কেণ্ডিডেট বহুত কেণ্ডিডেট বহুত হয় এইবাৰ টুৱেন্টি চেভেন্ৰ কাৰণে যিহেতু বহুত সেই কাৰণে অলপ পেপাৰতটো অলপ হাৰ্ড আহাৰ্ড টান আছে টাফ আহাৰ কথা আছে উ বাট ষ্টল মই ফুল হাৰ্ড ৰ্ক কৰি আছো যাতে মই ইজিলি ক্ৰেক কৰিব পাৰোঁ
অ
তোমাৰ কি প্লেনিং তুমি কিমান মাহৰ ভিতৰত এ্জাম দিব কাৰে ৰেডি হ'বা
এতিয়াটো দিব নোৱাৰিম গ্ৰেজুৱেচন কমপ্লিট হলেহে দিব পাৰিম তথাপি আৰু আগৰ পৰা প্ৰপয়াৰ হেল্ল'
সেইটোতো হয়
উ উম
বাকি চখলা অন্ধিয়াৰ
খালো কফি খালো
অ', ঠিকে আছে।
তুমি ভাল ন'?
মই আহোতে চিকেন পকৰা লৈ আহিছিলোঁ। ঘৰৰ কাৰণে এইবিলাক খালোঁ।
অ', বাহিৰা বস্তু বহুত খোৱা নেকি?
নাই বাহিৰা বস্তু ইমান নাখাওঁ, আজি বহুত দিন পিছত। আনিলো যে এক পিছ খাইছোঁ।
উম। কাম কেনেকে চলি আছে?
কাম ভালে চলি আছে, অলপ। হেকট্ৰিক ছিডিউল, বাট ঠিকে আছে। কালি কাম নাই ইমান।
অ', অ', অ। কালি কি কৰ'বাত ফুৰিব যোৱাৰ প্লেন কৰিছা নেকি?
উম হম মইতো এ। পাৰ উইকতে এদিন এনেকুৱা ছুটি লয় যাতে অলপ ফুৰিব চুৰিব পাৰো ফুৰিব পাৰো। কিন্তু প্লেনিং কিবা কৰো হয় কিবা।
উম।
তোমাৰ কিবা ফুৰিব যোৱা প্লেন আছে নেকি?
নাই, মই ইমান ফুৰিব নাযাওঁ মোৰ ঘৰৰ পৰা মানে ইমান নিদিয়ে। উলাব কাৰণে।
উম, অ' অ, ঠিকে আছে। আজিকালি গৰমটো বহুত বাঢ়ি গৈছে ন'? হুম।
তোমাৰ ব্যৱসায়টো ভালে চলি আছে ন'? উম।
আজিৰ দিনটো কিন্তু বহুত গৰম দিছে।
বহুত, কবই নোৱাৰি ইমান গৰম।
উম। ইমান গৰম দিলে যে কেনেকে থেক থাকা যাব বুজিয়ে পোৱা নাই মই একো।
তাকেটো। কেইদিন বা থাকে এনেকুৱা গৰম, বৰষুণো নিদিয়ে।
উম। গৰম, বৰষুণ নিদিয়ে এতিয়া মানে অলপ পিছে পিছে ভালকৈ পানী খাই থাকিব লাগিব ডিহাইড্ৰেচন যাতে নহয়।
উম।
আৰু এইটো ম'ষ্ট ইম্পৰৰ্টেণ্ট।
ঠিক কৈছা।
তুমি খোৱা নে নাই পানী ৰেগুলাৰ? তুমি পানী খোৱা নে? ভালকে, গোটেই দিনটো?
পানী বটলত সোমাই লওঁ সোমাই কেনে থৈ দিওঁ পিছত খাই থাকো। তেনেকে। খাব লাগে আৰু এতি এতিয়াৰ সময়ত ইলেক্ট্ৰনটো বেছিকে খাব লাগে।
ইয়েছ, হয় হয়।
কাৰণ গৰমৰ কাৰণে বহুত মানুহ আছে মাথা ঘূৰাই ঘূৰাই পৰি যায়।
উম, সেইটো হ'ব নালাগে, যিমান পাৰে পানী খাই থাকিব লাগে, যাতে
দুপৰীয়া কি খাইছিলা?
দুপৰীয়া পানীৰৰ চব্জি দি ভাত খাইছিলোঁ, তুমি?
খাইছিলোঁ। মুৰ্গীৰ মাংস দি কেনে।
অ আত্চ্ছা মুৰ্গী মাংস ঠিকে আছে। তোমাৰ এপটো ঠিকে চলি আছে নে, নলাইন কচিংৰ
অঁ ঠিকেই চলি আছে।
উম কিন্তু তোমাৰ বান্ধৱীৰটো ভালকে চলা নাই ন?
নাই তাই আজি মানে মোক অঁ এয়া কম্পিউটাৰ ক্লাছত গ'লো তাৰপিছত তাই মোক ক'লে যে, হেৰিটো দিয়া পিছত তাইক দিলো তাই তাতে গৈছিলে হৈ গৈছিলে মানে, উম।
অঁ মানে এইটো অসুবিধাতো কি হয় এবাৰতকৈ উ মানে চাৰিবাৰতকৈ বেছি পাৱাৰ পিনটো পঠালে সিহঁতৰ চাৰ্ভাৰে মানে কৰিব নোৱাৰে আৰু হয়তো তোমাৰ বান্ধৱীয়ে ৰং পিন মাৰি আছিলে সেইবাবে সিহঁতে বেন কৰি এইটো খুলি যায় চৌবিশ ঘন্টাৰ ভিতৰত আঠচল্লিশ ঘন্টাৰ ভিতৰত খুলি যায়। ত' যেতিয়া তোমাক অ টি পি প পঠাই তুমিও স্পষ্টকে কবা আৰু তোমাৰ বান্ধৱীকো স্পষ্টকে ক্লিয়াৰলি, মানে অ' টি পিটো এণ্টাৰ কৰিব দিবা একো অসুবিধা নহয়।
া মই ক্লাছ কৰিলো তাইৰ পৰা মোৰ ল'ব নালাগে মটোতো ডাইৰেক্ট আহি যায় কাৰণ মোৰ নাম্বাৰ এদি খোলা হৈছে ন সেইকাৰণে
আচ্ছা ভালে আ হৈছেো ভালে আছ ঠ
তোমাৰ কোনটো চাবে বেছি লাগি
উম
হেৰি ক্লাছ যে কৰি আছা
মোৰ চবতকৈ টান লাগিছে বৰ্তমানলৈকে ইংলিছ তাৰ বাহিৰে মই তটো টান লাগা নাই
কয়
ইংলিছটো অলপ ক্ৰিটিকেল হয় মানে তুমি বেলেগ চাবজেক্ কেইটা প্ৰিডিকট কৰিব পৰা যায় এনেকুৱা আহিব সেনেকুৱা আহিব কিন্তু ইংলিছ টো একদম আনপ্ৰেডিক্টেবল মানে এইটো থ সেইটো দি দিয়ে মানে মই প্ৰিভিয়াচ ফাইভ ইয়াৰ্চৰ পেপাৰ চাইছো এটা পেটাৰ্ণো মানে চছেম হোৱা নাই বেলেগ বেলেগ পেটাৰ্ণ
উ
কিন্তন্তু ৰিজননিং তাৰপিছত আহ মেথছ আহ কম বায়'লজি
ৰিজনিঙতো মেথছ আহে নগণিত
হয়জনত গণিত আহে কিন্তু টো এক্স্ৰ অ চ লগা হয় কাৰটো ড মে নহয় তাত ত দিব লাগে যে এইটো হৈছে কিয় তোমাৰ তুমি যোনটো কচিং কৰি আছা সেইটোতো তোমাকো লাগিব জন্ত জনিং
অ মই যত কৰি আছো এইটোতো ৰিজনিং আছে
হয়োাৰ্া মোৰ্া থ আমি নট বিলাক আহ দিয়া লোৱা কৰিব পাৰো
অ ঠিকে কৈছে
অ
তাৰ পি পিছত কি খাবা
ৰাতি আহ মায়ে ৰান্ধিব গৈছেহে গম পোৱা নাই কি ৰান্ধি দিব চাব লাগিব কি ৰান্ধে তাৰপিছতহে ক'ব পাৰিম মই কঁঠালৰ চব্জি পনীৰ আৰু কঠাল কঠাল
আৰু
অ জেক
অসমীয়া অসমীয়া খোৱা বহুত ভাল পাওঁ মানে
ইয়েছ মই যিমান পাৰো নৰ্মেল একদম বইল আৰু বিনা তেল সেনেকে অলপ খাই ভাল পাওঁ তুমি
উম মই মই খোৱা বস্তু তেনেকুৱা বহুত আছে ভাল পোৱা এনেক খুৱা বস্তুতো মানুৰ এটা ভাল নাথাকে
মই মই সেনেকুৱা নহয় যে গোটেই বছৰটো এই বইল অইলী উ নন অইলি খাও মোৰ মানেে যিতো ফেষ্ট হ'লে কিবা স্পেচিয়েল অকে‌জেন‌ তেতিয়া অইলি বা- সেনেকুৱা খাই ভাল লাগে মোৰ কিন্তু নৰ্মেলি এই গৰমখনত মোৰ- বিনা অইল উম মানে অলপ কম টেম্পাৰেচাৰৰ বস্তু চাই ভাল পাওঁ।
আৰু আমি এই গৰমত এনেকুৱা বস্তুৱে খাব লাগে ধৰা কিবা। অ পিটিকা চিতিকা খাব লাগে।
হয় হয়।
তেতিয়া ভাল উম।
আৰু যিমান পাৰা দৈ খাই থাকিব লাগে।
অ হয় হয় মই সেইদিনাখন দৈ মানে মোৰ মাৰ অকণমান প্ৰেছাৰ আছে। হাই প্ৰেছাৰ তাৰপিছত মই দোকানৰ পৰা দৈ আনিছিলো। তাৰপিছত দৈ খিনি খাই কিনে মানে বহুত খিনি আৰাম পাইছে তোমাৰ হয় গৰমৰ কাৰণে দৈ টো বহুত ভাল বস্তু হয়।
উম ময়ো দৈ আনি থৈ দিওঁ কাৰণ আমাৰ এটা মেকুৰী আছে মেকুৰীটোৰ যেতিয়া বেছি গৰম লাগে তাৰ মই দৈ দয়খি খাইো ভাল পায় আৰু তাৰ ইস্কিনৰ কাৰণেও ভাল।
অ ঠিকে আছে। দিয়া নহলে ৰাখো আৰু এতিয়া।
ঠিক আছে দে।
অ দিয়া।